হেল্ল'
অ, কওক।
হয় আহ ভালে আছে আপুনি
আছো আছো
হয়। আজি বিষয়টো কথা পাতিবলে মই ভাবিছো যে আমি কথা পাতো এবাউট মেন্টেল হেল্থ।
অ, কওক।
আপোনাক কি লাগে আজিৰ দিনত মেন্টেল হেল্থৰ কি অকোপাৰেচ চলি আছে
উ এতিয়া ইমান এটা মই ভাল দেখা নাই মেণ্টেল হেল্থ লৈ পেলাই কাৰণ আজিকালি প্ৰত্যেকটা বয়সৰ মানুহৰে আজিকালি ডিপ্ৰেচন এনজাইটি চিন্তা এইবিলাক লৈ মানুহবিলাকে চলি আছে বিশেষ ইমান এটা হেয়া মই দেখা নাই। বহুতৰে হৈ আছে এনেকুৱা নহয় যে আজি নাই, নাই বুলিতো মই নকওঁৱেই কিন্তু বহুতৰে আছে।
হয় আ হেইটোৰ পক্ষে কি কি মেজাৰ্জ লব পৰা যায় বস্তুটো হলে হেন্ডেল কৰিব
এতিয়া আজিকালি মানুহবিলাকে যদি ভাল দেহা বিচাৰে, ট্ৰিটমেণ্ট যদি বিচাৰে এনেকুৱা চাইকাৰটিষ্ট বা আমাৰ কলচল যোনে কৰে সিহঁতৰ তাতে কথা পাতিব পাৰে। বন কৰিব লাগে বন চন কৰিব যত বহুত আৰু যদি সিহঁতক যাব বেয়া পায় কোনোবা যদি নিজৰ মানুহ আছে যাক চব কথা ক'ব পাৰি অ একদম কাষৰ ভাই ভনী বা জোন থাকে সেনেকুৱা লগৰ সিহঁতৰ কথা পাতিব পাৰে নিজৰ কথাখিনি কব পাৰে নিজৰ ভিতৰতে ৰাখিব নালাগে
হয় আপোনাক কি লাগে যে এই যে মেণ্টেল হেল্থটো আজিকালি চলি আছে আৰু বাচ্ছাৰ তাতেও মানে স্কুলত যোৱা বাচ্ছাবোৰ তাতে সেইবোৰ বহুতে কয় নাটক হয় বা কিবা আপোনাৰ কি লাগে কি কি হয় আচলত সিহতে কিবা ভূগী আছে নে কিবা এনে নাটকে কৰি আছে
নাই এতিয়া হ'ব পাৰে কাৰণ বাচ্ছাইতো ইমান নাটক কৰিব শিকিব নালাগে বা নাজানে মানুসেটো মানে কোৱা মতে - কিছুমান এনেকুৱা ল'ৰা ছোৱালীউ দেখিচো জোনে স্কুলত গৈ ভয় খায়। টিচাৰ বিলাকে গালি দিয়ে বা পঢ়াৰ প্ৰতি - কয় থাকে যে মই যদি ভালকে নপঢ়ো ঘৰত মাহঁতে গালি দিব সেনেকুৱা প্ৰেচাৰ লৈও ল'ৰা ছোৱালী বিলাকে থাকে আজিকালি। সেইটো টো মই নাটক বুলি নাভাবো আৰু নকওঁ।
এই যে আৰু - আহ, যে আমাৰ আহ, মিড য়াং পিপল খিনি সিহতে এই মানসিক ষ্ট্ৰেছেদি যে ভোগে সেইটোত কি কব?
মানে এতিয়া কিছুমান যোনটো আমাৰ যোনখিনি নৱ প্ৰজন্ম যোনখিনি হয়। সেইখিনিক অলপমান বেছি গুৰুত্ব - গুৰুত্ব দিয়াতটো আমি বিচাৰো কাৰণ সিহঁত অহা প্ৰজন্ম বুলিয়ে ক'ব পাৰো আমি নৱপ্ৰজন্ম যোনখিনি অহা প্ৰজন্ম যোনখিনি দেশখন চাব বা, এয়াখন এয়া কৰিব সিহঁত - তেওঁ এখন ঘৰ চাব বা এখন দেশ চাব, সিহঁতৰ মানসিক য়াটো ভাল হোৱাটো মানে বেছি গুৰুত্ব দিব লাগে, আমি সেইটো মই বিচাৰো কাৰণ বহুত চুইচাইদ বহুত কিবা সেনেকুৱা লয় কেৰীয়াৰ লৈ পেলাই টেনচন বা আপোনাৰ কিবা লৈ - তেঞ্চন মেডিকেল প্ৰব্লেমছ ফেমেলী প্ৰব্লেমছ, য়াকলৈ পেলাই বহুত মানসিক চাপত থাকে সিহঁত, সিহঁত এইবিলাক মানে আমি ভাবো যে সিহঁতক গুৰুত্ব দিয়ে বেছি ভাল।
হয় কথাটো আপুনি ঠিকে কৈছে, আমি সিহঁতক গুৰুত্ব দিয়াতো দৰকাৰ আছে, কিন্তু লগতে যোনখিনি তেওঁ সিহঁততকে ডাঙৰ হয় যোনখিনি আমাৰ দেউতাহত হ'ল যেনিবা ককাহঁত সিহঁতেওতো ভোগে সেই মানসিক - সে দিশ টো সেইটোত কি কৰা যায়।
অ, সেইটোৰ বিষয়ে মই ইমান এটা বিশেষ কব নোৱাৰিম কাৰণ মই সেনেকুৱা মানুহ এনেকে লগ পোৱা নাই, কিন্তু অ, শুনা মতে সেনেকুৱা মানুহ আছে যোনখিনি মানুহ মানসিকাৰতে চলে যোনবিলাক অল্ড এজ হোমত আছে, যোনবিলাকৰ লৰা ছোৱালী ঢুকাই গৈছে বা কিছুমানৰ ল'ৰা ছোৱালীয়ে মা মাক দেউতাকক এৰি দিছে, এনেকুৱা অলপমান বয়সীয়াল মানে ককা আইতা যেনেকুৱা ধৰি লওক ত, সিহঁতক কনচালট কৰা সিহঁতৰ লগত কথা পাতা মই ভাবো যে সিহঁতে নিজে নাহে আৰু নিজে এটা সেয়া নকৰে আমি গৈ যাতে সিহঁতৰ লগত কথা পাতিব - বা, এনেকুৱা কনচান কনচালটেঞ্চি হব লাগে যত সেই মানুহখিনিৰ লগত যাতে কথা পাতা যায়, এটা পক্ষে তেখেতে তেখেতসকলে কি ভাবি আছে তেখেতসকলে কি মানসিক স্থিতিত আছে বৰ্তমান তেখেতৰল সেয়া কৰা যায় ত, সেইটো এটা বিশেষ ভাল মানে এ সেয়া ভ গমত তাত কৰিব পাৰে মানে -
হৈ কিন্তু ছবেটো এতিয়া আপোনাৰ চাইস্ক্ৰেতিষ্ট বা কাউঞ্চিলিং লবলৈ নোৱাৰে জেনিবা, তঃ সিহঁতে কি কৰা যাব পাৰে ইন ডেইলী লাইফ।
ড্ৰাইভাৰট কৰিব বিচাৰক, বা যুণ্টো তেনচন আছে হাইটো তেনচনৰটো বেছি দাৰি নাথাকি, বা বালক চবে নিজক ড্ৰাইভাৰট কৰক, এক্সেচাইচ কৰক, মেদিটেচন কৰক। সেইবোৰ ডেইলি লাইফ যদি আমি ৰুটিনটো ফলো কৰো, দাইটো কন্ত্ৰল কৰক নিজৰ, তে ইমানেই মই কব পাৰিম কাৰন মই ইমান এটা বিশষ নাজানো এইটো বিষয় যোনখিনি জানো সেইখিনিয় মই কব পাৰিম।
হয় এতিয়া আপোনাক লাগে নেকি যে এই যে মেণ্টেল হেল্থৰ ওপৰত যে ইমান কৈ থাকে বাচ্ছাৰ কাৰণে অ, সেইটো আপোনাৰ এইটো কাৰণে হৈছে নেকি কি স্ক্ৰীন টাইম বেছি বাঢ়ি যোৱা কাৰণে, বাচ্ছাবোৰে নতুন নতুন শব্দ শিকে সেইটোৰ কাৰণে সিহঁতক লাগে কি আমি এইটো ইউজ কৰিম কোন লাগাৰ কেনেকুৱা কিবা সেনেকোৱা ধৰণৰ
বিশেষ এইটো কাৰনে মান মানসিক এয়াটো মই নাভাবো যে হৈছে কাৰণ স্ক্ৰীন টাইমিংটোৰ কাৰণে তেখেতসকলৰ, আহ, কিছুমান মানে শব্দ বা বাক্য - যোনখিনি আমি সমাজত ব্যৱহাৰ নকৰো সেইখিনি যদি শিকিছে, তে সেইটো মই মানসিক এয়া বুলি নকওঁ কাৰণ, এতিয়া চচিয়েল মিডিয়া বা সেয়াত যোনখিনি চলি আছে সেইখিনিয়ে তেখেতসকলে শিকিছে বেয়া কৰিছে বাট, ইয়াতে আহ মা দেউতা - এটা বহুত ডাঙৰ এয়া সহযোগ লাগে যত ল'ৰাটোক যাতে শিকাব পাৰে এইটো ভাল এইটো বেয়া, কাৰণ ল'ৰাটোৱে সেইটো বয়সত নাজানে যে এইটো ভাল নে সেইটো বেয়া ত, সেইটো মাক দেউতাকৰ দায়িত্ব যে ল'ৰাটোক বুজাও যে এইটো ভাল এইটো বেয়া, তাতে মানসিক এয়াটো মই নাভাবো মানিক - কিন্তু হ'ব পাৰে য'ত, কাত যদি মাৰ্ক্স বেয়া হৈছে, ক'ত কলেজ যাব মন নাই, কাৰোবাৰ স্কুল যাব মন নাই, কাৰোবাৰ খেলিব যাব মন নাই, কোনোবা দেখাত শকত, কোনোবা দেখাত বেয়া, কোনোবা শুনা নাপায়, কোনোবা দেখা নাপায়, ত সেইবিলাক লৈ মানসিক এটা এয়া হ'ব - বা এইজে মই দেখোন শুনা নাপাওঁ মোক বেলেগে হাঁহিব পাৰে, সেইটো এটা মানসিক সেয়া মই কব পাৰো।
হয় হয় কথাবিলাক বুজিছো আপোনাৰ, তাৰে বাহিৰেও এই যে কোৱা যায় আজিকালি যে অ, বাচ্ছাবোৰে একো ডিপ্ৰেছন বা একো সেনেকুৱা নাথাকে এইবোৰ চব নাটক হয় বা কিবা ভেলিদেত নকৰে সেই বস্তুটো সেইটোত কি কব?
মানে এতিয়া নাটক বিলাকতো মই নকওঁ, হব পাৰিম এতিয়া আমি নকব পাৰো, এজন দুজনে কৰিব পাৰে কিন্তু এতিয়া আমি নাটক বুলি ভাবি থাকিলে যোনখিনিত সচাই প্ৰয়োজন ডক্তৰৰ বা চাইক্ৰাটিষ্টৰ - প্ৰয়োজন বা কেয়াৰ লোৱাৰ প্ৰয়োজন সেইকেইজন সেয়াৰ পৰা বঞ্চিত হৈ থাকিব, আমি সেইকেইজনক গুৰুত্ব দিব লাগিব নহলে সেইকেইজনৰ ইয়াতো বেছি বেয়া হৈ গৈ থাকিব, আমি সেইটো চাইডে আমি চাব লাগিব, যাতে আমি সেইখিনিক যাতে আমি মানে বঞ্চিত কৰিব নোৱাৰো বা আমি- নেগলেচি কৰিব নোৱাৰো যে নাই, এইখিনিও নাটক কৰি আছে নেকি সেইটো এটা বেয়া বেয়া ফালে লৈ যাব বস্তুটো।
বহুতে কয় যে মেণ্টেল হেল্থ এটা প্ৰিভিলেজ হয়, প্ৰায় ড ডেম এটা বেচিক নিড হিচাপে প্ৰিভিলেজ বুলি কোৱা যায় লাকজাৰী বুলি কোৱা যায়, যে চবে নাপায় বা চবৰেবে এফৰ্ড কৰিব নোৱাৰে বুলি কয়। সেইটো কি ক'ব আপুনি?
এতিয়া মেন্দেত বিলটো নিজৰ নিজৰ নিজৰ কথা, এতি মানুহে যেনেকে লব বিচাৰে সেইটো সেনেকে লব পাৰে এ যদি পিছনে ভাবে মই মেণ্টেল হেলটো এনেকুৱা বা মানসিক মইনেকে মানুহে নিজক বেমাৰী বুলি ভাবিব পাৰে, আৰু যোনখিনে জানে সেইখিনি কব পাৰে যে নাই এইটো বস্তু আমি ঠিক কৰিব পৰা যায়। এই বস্তু টো ইমান ডাঙৰ এটা এয়া নহয় যে মই নিজকে নিজে বেমাৰী বুলি কব পাৰো, মই নিজৰ ডায়ট বা মই কনচাল্ট কৰি ডক্টৰৰ লগত চাইকাট্ৰিষ্টৰ লগত কথা পাতিম বা মই নিজৰ ঘৰুৱা মানুহ লগত কথা পাতিম, যদি মই চাইকাট্ৰিষ্টৰ যাই বেয়া পাওঁ, চ সেইটো ঠিক কৰিব পৰা যায় এতিয়া এইটো মানুহ - লৈ লৈ কথা যে মানুহে কেনেকে নিজৰ গ্ৰহণ কৰিব পাৰে, সেই বস্তুটো লৈ পেলাই সেইটো বেমাৰ নহয় সেইটো এটা মানসিক এটা চিন্তা বা ভাৱনা বা মানুটোৰ ভয়, বস্তু এটা লৈ পেলাই বা কাম এটা লৈ পেলাই বা কিবা কি হব কি নহব ত, সেইটো বেমাৰ বুলি এটা বস্তু - ক'ব নোৱাৰ প্ৰীভিলেজ বুলি মই নকওঁ কাৰণ এতিয়া চবে বস চ টো বেলেগকে গহণ কৰে।
হয় আপোনাক কথাটো শুনি মোৰ ভাল লাগিলে যে আপুনি কৈছে মেণ্টেল হেলটো বেমাৰ নহয়, আহ কিন্তু এতিয়া বহুত ঠাই তেতিয়াও সেইটোক বেমাৰ হিচাপে - টুইট কৰে যে - অ, অ, পানিচমেন্ট হয় কিবা বেয়া কামৰ ফল - হয় বা কিবা সেনেকুৱা ধৰণেই ঠিক কৰে সেইটোত কি কব?
এতিয়া কিছুমান মানুহ অন্ধবিশ্বাস আছে এতিয়া সেইখিনি গুচাব লগা হলে আমি মানুহখিনিক শিক্ষিত কৰিব লাগিব আমি মানুহখিনিক জনাব লাগিব যে বস্তু টো কি হয় এতিয়া কিছুমান এনেকুৱা জাগাও আছে যোনবিলাক জাগাত বিলাকত মানুহ খিনিয়ে পঢ়া শুনাও বেছি নাই ত সেইবিলাক জেগাত হলেও আমি কেম্পেইনিং কৰিব লাগিব। আমি বুজাব লাগিব যে এনেকুৱা কথা এনেকুৱা বতৰা এই বস্তু এনেকুৱা হয় এনেকুৱা হয় যাতে লাজ খাব নালাগে বাইদেউ সুধিবি এইটো এটা বেমাৰ নহয়। সেইটো ঠিক কৰিব পৰা যায়। ত সেনেকুৱা ইনিচিয়েটিভ ল'ব পাৰে যোনখিনি মানে উঠি অহা প্ৰজন্ম যোনখিনি চাইকলজি পঢ়ি আছে বা অহা মানে অহা মানে বছৰলৈকে বা এয়ালৈ যাতে সিহঁতে পাছ কৰিব পাৰে এয়াটো ডক্তৰ হব। সিহঁতে সেই বস্তুখিনি কৰিব পাৰে। গাঁৱে-ভূঞে গৈ পেলাই মানুহখিনি শিক্ষাব মানে শিক্ষিত কৰিব পাৰে অলপ। যে এইটো বস্তু এনেকে হব পাৰে। এইটো এটা গুড এয়া মানে মই এয়া বুলি ভাবো ইনিচিয়েটিভ বুলি ভাবো।
হয় আপোনাৰ কথাটো ঠিকে হয় কিন্তু এইটো অকল চাইকলজিষ্ট বা চাইকলজি যোনে পঢ়ি আছে বা ছাইক্ৰেটিষ্টৰে যে ডীউটি হয় মেণ্টেল হেল্থটো থিক কৰা এইটো জানো
কাৰণ বিশেষকে সিহঁতে মই উচিত কেলে ভাবো এইটো কোৱা কাৰণ সিহঁতে এই বস্তুটোত আজি কিমান বছৰৰ পৰা পঢ়ি আহি আছে ত সিহঁতে এজন বেলেগ ইয়াৰ লাইনৰ পৰা অহা মানুহতকে বেছি ভালকে শিক্ষাটো দিব পাৰিব যে অ এই বস্তুটো এনেকে হয় কৰ'বাত আমিও ভুল হ'ব পাৰো কৰ'বাত ময়ো ভুল হব ক'বাত আপুনিও ভুল হ'ব পাৰে কিন্তু যোনখিনি পঢ়ি আহি আছে সেইখিনি কেতিয়াও ভুল হব নোৱাৰে কাৰণ সিহঁতে যোনটো হৈ আহিছে যোনটো সিহঁতে চাই দেখি কি আহিছে সেইটো সিহঁতে ক'ব পাৰিব সেইটোৰ বিষয়ে।
হয়, নিশ্চয় আপোনাৰ কথাটো ঠিকে কৈছে। অ বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে।
অ ধন্যবাদ অ